হেল্ল' কি কৰিছা অস্মিতা?
অ', আছো, তুমি কি কৰিছা?
আছোঁ এনেই ল'ৰা পৰীক্ষাত থৈ আহিলোঁ, আজিৰ পৰা আৰু আৰু আ
গৰম অ', মোৰ ছোৱালীৰ গৰম বন্ধ দিলেই ৰ'বা।
অ', দিলে নেকি?
অ', এই সিদিনাখন বৃহস্পতিবাৰে, তোমাৰ শুক্ৰবাৰে পৰীক্ষা শেষ হল। শেষ হোৱাৰ পিছত তোমাৰ আজি দুদিন, আজি দুদিনৰ মানে দিয়ে দিলে আৰু। সিদিনাখন মানে শেষৰটো দিন আছিলে, তাৰ পিছত আজি কৈ দিলে, এই দুদিনৰ পৰা একেবাকে আগষ্টৰ তিনি তাৰিখেহে খুলিব। আৰম্ভ হৈ গ'ল আৰু।
ভালেই হৈছে দিয়া, অলমান গৰমত ঘৰত থাকি আৰাম পাব।
উম, আৰু যিটো হাৰত তোমাৰ গৰম পৰিছে, চ ল'ৰা-ছোৱালীক পঠাব লগীয়াও দিগদাৰ হৈছে নহ তোমাৰ?
অ', পঠাবলৈ দিগদাৰী মানে এ চৰকাৰেতো নিৰ্দেশনা দিছে যে, অ
অ'।
পোচাকৰ ক্ষেত্ৰত মানে কনচিডাৰ কৰিছে।
অ, জি কোনো ড্ৰেছ ন। অ', অ', অ', আৰু জোতা, চেণ্ডেল
গৰমৰ বন্ধই দিলে।
উম, উম, উম।
চেণ্ডেল দিছে, চেণ্ডেল, জোতাটো, চেণ্ডেল পিন্ধিব দিছে।
গৰমৰ বন্ধত।
তাকে আজি পৰীক্ষা শেষ হ'ব নহয় তাৰপিছত ছামাৰ কেম্প দিছে স্কুলতে সাতদিনৰ তাতে তোমাৰ য়োগা কৰাব তাৰপিছত ডান্স, মিউজিক
অ'।
তোমাৰ এয়া তোমাৰ জুই নজ্বলোৱাকে খাদ্য প্ৰস্তুত কৰা সেইবোৰ শি কাব কেনেকে জুই নজলোৱাকে বিনা, বিনা জুইৰে কেনেকে খাদ্য প্ৰস্তুত কৰে সেইবিলাক ট্ৰেইনিং আৰু ফুল পাৰ্টি সেইবিলাক চেণ্ডউইচ ফুল পাৰ্টি দিব।
অ'।
আৰু ডেন্সৰ, ডান্স শিকাব।
অ, হ, হ।
তাৰপিছত আকৌ সেইবিলাকে কিবা কিবি আকৌ এদিন তোমাৰ বাহিৰত আউটড'ৰ এক্টিভিটি কৰাবলৈ লৈ যাব। সেইটোৰ কাৰণে এক্সট্ৰা পইচা দিব লাগে। ফুৰিবলৈ প্লেন কৰিছোঁ চাওঁ দূৰলে বেছি নাযাওঁ চাগে।
অ, ঠাণ্ডা জাগাত যোৱাটোৱে ভাল হ'ব।
সেইটোৱে, সেইটোৱে দেলহি যোৱা প্লেন আছিলে এতিয়া দিল্লীলৈ গ'লে গৰমটো বহুত বেছি তাত।
অ, গৰম অ'। আৰু গৰম বন্ধ আচলতে কিয় দিয়ে যেতিয়া ল'ৰা-ছোৱালী খিনিয়ে গৰম নাপাই শান্তিমতে ঘৰত থাকিবলৈ পায় আমি আৰু মাক-দেউতাক বিলাকে বেছিকে ফুৰাব নি পেলাই গৰম লগাইহে দিওঁ সিহঁতক।
সঁচাকৈ তুমি এইটো ঠিক কথা কৈছা যোৱা বছৰ মোৰ ল'ৰাটোৰ অলপমান মুখত হাতত এনেকুৱা গুটি, গুটি উঠিছিলে ভৰিত গুটি, গুটি উঠিছে মই ড চিকিৎসকৰ ওচৰত লৈ গ'লোঁ ওচৰৰে তেতিয়া তেওঁ মোক ক'লে আপুনি গৰমৰ বন্ধত, গৰমৰ বন্ধ মই কৈছোঁ গৰমৰ বন্ধত ঘৰত থকাতকে মই ছুইমিং পুলত দিলোঁ। সাঁতোৰ শিকিব পাৰিব ল'ৰাটোৱত ত' এতিয়া ক'লে হাঁহিছে মোক মানে কৈছে যে মানে এনেই হাঁহি পেলাই কৈছে গৰমৰ বন্ধটো কিয় দিয়ে কওকচোন আপুনি এতিয়া মই গ'ল গৰমৰ বন্ধটো ফুৰিবৰ কাৰণে দিয়ে। সেইকেইদিন এতিয়া হাঁহিছে কৈছ নহয় গৰমৰ বন্ধতটো ৰেষ্ট ল'বৰ কাৰণে দিয়ে ঘৰৰ ভিতৰত। গৰমটো বহুত বেছি পৰে! বাহিৰৰ গৰমটো পাই মানুহৰ শৰী তাৰ মানে, মানে এইটো স কৰিব নোৱাৰে।
ক'বলৈ নোৱাৰ আৰু বিশেষকে সৰু ল'ৰা-ছোৱাল স এইখিনিক
সৰু ল'ৰা-ছোৱালী খিনক
অ', অ', তাৰমানানে গৰমত মানে সাঁতোৰ শিকা ইমান ভাল নহয়।
তাৰ পানীটো গৰম হৈ থাকে আৰু ইমান ল'ৰা-ছোৱালী তাতে পানীত নামে অলপতো মানে পানীখিনি অলপ বেয়া হৈয়ে যায় পানী খিনি আল্টিমেটলি অলপ লেট তেৰা হয় মানে ইনফেক্টেড হয় ত' গতিকে পানীৰ পৰাও অলপ মানে ছালৰ বেমাৰ বা জ্বৰ কাঁহ চৰ্দি সেইবোৰ হয়।
প্ৰথম প্ৰথম প্ৰথম সাঁতোৰ শিকিব দিলে তোমাৰ বেমাৰ হবয়ে মানে।
সেইটো হয় ন মই
অ', হয় হয় তোমালোকে এতিয়া কোন ঠাণ্ডা ঠাইত যাম বুলি ভাবিছা নেকি?
ঠাণ্ডা ঠাইত অ', চিমলা যাম বুলি ভাবিছিলো কিন্তু অলপ দূৰ ইমান দূৰ জাৰ্ণি কৰিব ইচ্ছা নাই। ভাবিছোঁ ইয়াতে যাওঁ নেকি গেংটক বা ছিকিমৰ ফালে।
উম, হুম আমিও আমিও ভাবিছো গেংটক নাযাওঁ বাৰু আমিও ভাবিছো এই দাৰ্জিলিঙৰ পৰা আহিম নেকি এই গৰমৰ বন্ধত পুৰি যাম বুলি ভাবিছিলো কিন্তু পুৰীততো গৰমতটো বহুত বেছি এতিয়া মানে অ', আৰু তোমাৰ সাগৰৰ পাৰত যেতিয়া বালিো বহুত বেছি গৰমত খোজ কাঢ়িবলৈ নোৱাৰি যাতে সেইকাৰণে অ', সেই সেই কাৰণে ভাবিছো দাৰ্জিলিঙৰ ওচৰত এখন কলিংগপুং বুলি জেগা এটা আছে নহয় এটা পাহাৰীয়া এটা জেগাত ত আছে কালিংপোং।
অঁ'।
অ', সেই কালিংপুংলৈ যাম বুলি ভাবিছো মানে দাৰ্জিলিং আৰু কালিংপুং আৰু সেনেকে গৈ পেলাই
তাত জোগাটো ধুনীয়া ন?
অ', ধুনীয়া বোলে ধুনীয়া আৰু থাকিবলেওতো আগতে গৈ পোৱা নাই সেইকাৰণো যাম বুলি ভাবিছো আৰু মোৰ ছোৱালীয়ে মানে ৰেলত উঠা নাই বাৰু ৰেল যাত্ৰা কৰা নাই মানে।
মোৰ ল'ৰাটোৱেও ৰে'লত উঠি পোৱা নাই অকল এয়া কলিকতাত যাওঁতে মেট্ৰ'ত
অ', মোৰ যে সেইখিনিও পোৱা নাই তাৰমানে উঠিয়ে পোৱা নাই মানে তাৰ পিছত মই ভাবিছো এ ৰেলত উঠাৰ মানে অভিজ্ঞতাটো এটা বেলেগ এ বেলেগ ন মানে সেইটো মানে আমিতো সৰুতে ধৰা ইমান গাড়ী নাছিলে আমাৰ তাতে বহুত অহা যোৱা কৰিছিলো অ'। এতিয়া ল'ৰা ছোৱালীতো ধৰা উঠাৰ জন্মৰ পৰাই গাড়ীতে উঠে আৰু। মই সেই কাৰণে ভাবিছো ৰেলত উঠাবলে মই আৰু তাতেতো তোমাৰ টয় ট্ৰেইনটো যে পাই।
অ'।
দাৰ্জিলিঙত টয় ট্ৰেইন আছে ন?
অঁ', টয়ট্ৰেন আছে আছে মানে ভিডিঅ'বিলাকত দেখিছোঁ নহয়।
অ', অ', হা হা সেই টই
কেন মানে ফূৰ্তি পায় সেইবোৰ চাই পেলাই উঠি পেলাই।
সেই তই ট্ৰেইনত উঠা আৰু সেইটোৱে আৰু মোৰ মানে একো বিশেষ নাই। আৰু কিবা তিনিদিনীয়া এটা য়োগা কেম্প হব আৰু তোমাৰ ইহঁতৰ লগৰ ছোৱালীৰ মাক এজনীয়ে শিকাব আৰু মানে।
অ', ভালেই আজিকালি ল'ৰা ছোৱালী বিলাকত য়োগাত দিব লাগে নহ'লে ইমান খঙাল খঙাল আৰু ধৰ্য শক্তি বিলাক ইমান কমি গৈছে আজি কা আজিকালিৰ ল'ৰা ছোৱালীবিলাকৰ নকৰে। অলপো ধৈৰ্য্য নাই ত' য়োগা যোগা প্ৰাণায়াম সেইবোৰ কৰিলে অলপ মানে ক সকাহ পাব চাগে মই ভাবোঁ তেনেকৈ।
আৰু মানে যিটো বস্তু তোমাৰ লাগে বুলি ভাবে সেইটো লাগিবই তাৰমানে।
অঁ'।
সহজতে বস্তু বোৰ পাই গৈছে ন বস্তুতো ধৰা আজি ঘৰত নাই, নাই বুলি ক'লে সিহঁতি নুবুজে।
মানে নোপোৱাৰ অভিজ্ঞতাটো নোপোৱাৰ এক উম। অভিজ্ঞতাটো সিহঁতে সয্য কৰিব নোৱাৰে আমি যেনেকে যিটো বস্তু আগতে লাগিছিলে। নাপাইছিলোঁ ন লাগিছিলে বুলি ভাবিছিলোঁ কিন্তুো নাপাইছিলোঁ চ'ব বস্তু। ত' সেই মোহটোও আছিলে এটা বস্তু যদি কষ্টৰ ফলত। অ' হেই মোহটো থাকিছিলে মৰমত ৰাখোঁ আজি কালি ল'ৰা। ল'ৰা ছোৱালী বস্তুবিলাকৰ সেই মোহটো নাই এই দলিয়াব ভাঙিব। দুদিন খেলিব পেলাব আৰু পেলাই থৈয় দিব।
পাইছে যে তোমাৰ পোৱাৰ পিছত তোমাৰ সেইটো হৈ যায় ন আকৰ্ষণতটো কমি যায় ন মানে ল'ৰা ছোৱালী বিলাকৰ নোপোৱাটো বুজি পোৱা নাই। আৰু ধৰা এই কাগজ যে কিবা ৰং কাটি পেলাই তোমাৰ কিবা বনাব দিয়ে আজিকালি যে এনেকুৱা অ' অ' কি অ' কাৰফ। ঠিক আছে, বনাব দিছ আমি কি যিটো বস্তু নাই ঘৰত কিবা এটা বস্তু মিলাই এৰেজ কৰি সেই বস্তুটো বনাইছিলোঁ আমি। এতিয়া তোমাৰ নহ'ব নহয়, যিটো মানে ক'ব সেইটোয়ে লাগিব তোমাৰ ৰঙা কাগজ মানে ৰঙা। কাগজে আমি আগতে কাগজ খন কেতিয়াবা কালাৰো কৰি লৈছোঁ। যে ৰঙা বগা কাকজ আছে, কিন্তু এইখন ৰঙা লাগিব আমি ৰঙা কালাৰ টো মাৰি। পেলাই হ'লেও সেইখন বনাও।
তো সেইটো বস্তু লাগিবই মানে মাৰ্কেটৰ পৰা তুমি বজাৰৰ পৰা তুমি আনিয়েই দিব লাগিব।
আনিয়ে দিব লাগিব, বিনা সেইটোত মানে সেই কৰি ল'ব নোৱাৰে মানে
উম।
মই আকৌ টিচাৰে সেইটোও ভাল পাই টো তুমি যে বগা কাগজখন ৰঙা কৰি লৈ পেলাই ৰঙা সেইটো বনাই দিলা ৰঙা কালাৰত তেতিয়াও বেছি ভাল পাব। বনোৱা ৰঙা মানে মিকিনা ৰঙা কাগজখনত বনাই পেলাই ৰঙা কাগজ খন কৰি দিলে বেছি ভাল পাব বুজি নাপায় এইবোৰ কথাও। গোটেই গৰম বন্ধৰ মাহটো ৰাখিবা কেনেকে সেইটোয়ে ভাবি আছোঁ এতিয়া ঘৰত।
মই ডেন্সত ডেন্সততো স্কুলত কৰে বাৰু কিন্তু আকৌ এক্সট্ৰা। তাকে ডেন্স ক্লাছতো জইন কৰাই দিম তাৰমানে। এনেইতো তোমাৰ টিউচন থাকে কাৰণে ডান্স ক্লাছৰ এক্সট্ৰাকৈ দিব পৰা হোৱা নাছিলোঁ।
উম, উম।
টো ডান্সত দিম সি ইণ্টাৰেষ্ট আছে ডান্সত।
অ'মানে কৰি ভাল পাই চাগে।
ধুনীয়া কৰে, বহুত ধুনীয়া কৰে, ই ডেন্ঞ্চ মানে অলপ শিকাই দিলেই হয়।
কি জানা যি নিজে যিটো ভাল পায়। সেইটোত দিব লাগে।
আগবঢ়াই দিব লাগে। সেইটোৱে পঢ়াত ইমান ভাল নহয়। নহয়। মানে ঠিক ঠাক আৰু ইমান এটা ইমান ভালো নহয়। ইমান বেয়াও নহয়।
নহয়। পঢ়াতো জনা কিমান হৈছে এইবাৰ। এতিয়া তোমাৰ আ আচল প্ৰেচাৰটো সিহঁতে। ফাইভ ছিক্স ছেভেন মানৰ পৰাহে ল'ব পৰা হ'ব মানে। আৰু কি জানা প্ৰথম দ্বিতীয় হ'ব লাগিব বুলি কোনো কথাও নাই।
অ'
জানিব লাগিব, বস্তুতটো জানে মোৰ ল'ৰাটোৱে জানেই এইখিনি বস্তু তাৰ এইখিনি জ্ঞান আছে। সেইটোহে মই বিচাৰো আজিকালি। যে মোৰ শ্ৰেণীত সদায় প্ৰথম হবই লাগিব। এনেকুৱাও কোনো
কথা নাই আৰু কি জানা ভাল বিহেভ ভাল। অহ মানে তুমি মানুহক সন্মান কৰিব জানে ভাল মানুহ এজন হ'লে মোৰ কাৰণে মানে বহুতখিনি যথেষ্ট বুলি মই ভাবোঁ। পঢ়া শুনাত কিয়। পঢ়া শুনাটো আজিকালি চবেই কৰে ইমান তোমাৰ আজিকালি বুজা পঢ়া। ডাঙৰ ডাঙৰ স্কুলবিলাকৰ পঢ়াবিলাক ইমান বুজা আজি সৰু সৰু ল'ৰাবিলাকে ক্লাছ ওৱানত কিমান পঢ়িব লাগে।
উম, উম কিমান গ্ৰামাৰ আৰম্ভ হৈ গৈছে কিমান ম
হিন্দী হিন্দী তোমাৰ চা চোৱাচোন এতিয়া তোমাৰ জুনিয়ৰ কেজিৰ পৰা তোমাৰ হিন্দী ষ্টাৰ্ট কৰিছে।
উম, উম।
ত' আমিতো ক্লাছ ৱানৰ পৰাই হিন্দী পঢ়ি মই সং
অ', অ, ইংলিছ কেতিয়া পাইছিলো আমি?
পাইছিলো। এতিয়াতো যাতে অসমীয়াৰ লগত মানে ইমানখিনি জড়িত হোৱাই নাই অসমীয়াৰ লগত। ত এতিয়া শিকাব লাগিব আমি ঘৰত শিকাব লাগিব অসমীয়াতটো।
মোৰ ছোৱালীজনী আমাৰ ইংলিছ মেথছ ই ভি এছটো আছে, হিন্দী আছে। অসমীয়া আছে, সংস্কৃত সংস্কৃত আছে তোমাৰ। ত' তোমাৰ হিন্দীৰে ক খ শিকিব নে অসমীয়াৰে ক খ শিকিব নে সংস্কৃত শিকিব কোৱা তুমি।
অ'।
বুজিয়ে নাপায় তোমাৰ হিন্দীৰ আখৰটো কেতিয়াবা সংস্কৃতত লিখি দিয়ে সংস্কৃতটো অসমীয়াত লিখে এ এনেকুৱা হৈ গৈছে।
মানে বুজাত সিহঁতে ইমান ধু ধুকি পোৱা গৈ হোৱা নাই মানে মানসিকভাৱে।
অ', এতিয়া যে স্কুলৰ বেগৰ যে ওজনতটো অকনমান কমাবলৈ দিছে গম পাইছা।
দিছে দিছে অ'।
দেৰ কেজি হৈছে নেকি দেৰ কেজ অ', দেৰ কেজি কৰিব দিছে নেকি ওৱান ৱ ওৱানলৈকে আৰু।
অ', অ'।
ডেৰ কেজিৰ পিছত নোৱাৰেও দিয়া বাতচাই দাঙিব কাৰণে সেই বৈ লৈ দুইতলা তিন তলাত উঠিব লাগে বেগবোৰ লৈ লৈ। টিফিনৰ উম এ বক্সৰ তোমাৰ ওজন ফ্লাস্সৰ ওজন। কি হ'ব?
উম, হয়।
মোৰ মোৰ মতে সিহঁতৰ গৰম বন্ধতো আমি পঢ়াব লাগে। দিয়াচোন। এটাতো নিয়মিত
ইমান বুজা দিব নালাগে যে পঢ়িয়ে থাক বুলি বুজা দিব নালাগে। অলপ সিহঁত তেওঁ মানে মুকলিকে ফুৰিব বা বাহিৰৰ যিবিলাক খেলা ধূলা নাচা গা গান গোৱা। যিটো সিহঁতৰ ইচ্ছা আছে সেইটো কৰিব দিব লাগে অলপমান।
অ', এই মাহটোত আমি এইবোৰ কামেই সিহঁতক কৰাব লাগে যে গৰম বন্ধ মানহে যে অনৰ্বত সন্ধিয়া হ'লে পঢ়াৰ টেবুলত বহিব লাগিব গোটেই বছৰোতো পঢ়িবই থাকিব লাগিব সহঁতে সিহতৰ যি ভিতৰৰ শক্তি আছে আমি সেইখিনি উলিয়াই আনিব
মানসিকভাৱে বিকাশ বিকাশ তেতিয়াহে সিহঁত।
অ', হ'ব নহ'লেতো সিহঁতে গমেই নাপাওঁ সিহঁতি কিনটো ভাল পায় কি বেয়া পায়।
সেইটোৱে সেইটোৱে।
আমি কেনেকে জানিম সিহঁতে কি ভাল পায় কি বেয়া পায়। আজি ভুল হ'ব পাৰে। মোৰ ছোৱালীজনীয়ে গান গাই তাই গান গাই ভাল পায় আৰু।
অ', গান গাই ন অ'।
অ', তাই গান গাই ভাল পায় ত মই এই এইটো মাহটো তাইক মই একো এইকেইদিন যে বন্ধ হ'লে একো পঢ়িবলৈ দিয়া নাই। হাৰমনিয়াম ওলোৱা ধুনীয়াকে প্ৰেক্টিচ কৰা। কি কি কি বিচৰা আৰু তুমি নিজৰ মতে।
নিজৰ মতে।
আচলতে চবেই সেনেকুৱাই কৰিব লাগে, একো অ', আৰু নেমু চেমুৰ চৰবত।
পুজা বুলি ভাবে যে পঢ়িব লাগি বুজ